হেল্ল' হেল্ল'!
কি কৰা?
আহ, এনে বহি আছো বাহিৰত।
অ'! মইয়ো এনে বহি আছোঁ।
অ'! পিছত, অ'! বহুত গৰম দি ন আজিৰ দিনতটো।
লাইন নাই।
অ অ লাইন নাই নেকি তহঁতৰ ইপানে?
আহা
আমাৰ ইপেনেচোন আছে দেখুন লাইন।
আমাৰফালে নাই গেল, আছিল, গেল।
পিছত ক'ত ঘৰতে বুহি আছা নাই এনে বাহিৰত আছা আপ তুমি?
বাহিৰত বাৰাণ্ডাত।
অ', বহি আছা।
উম।
পিছত ভাত চাত পানী খালা নে নাই তহঁতে, ভাত পানী?
অ' ভাত পানী মানে পূজা আমাৰ ফালে পূজা আছিলে। সেই কাৰণে খালোঁ যাৰ, তাতে খিচাৰি অ' তাতে খিচাৰি খাই আহিলোঁ।
অ' তাৰ মানে কামাখ্যা পজো তাতে গাঁৱৰ গাঁৱৰ মানুহ বিলাকে কৰে ন তাতে
অহ'
অ' অ' অ' এনে গা গাঁৱত যে কৰে, এইটো পূজাটো এনেই গোটেই গাঁৱৰে মি মিলিয়ে কৰে তাৰ মানে।
অ' আমাৰ এৰিয়াৰ তাৰমানে এইটো গাওঁ, সেইটো গাওঁ।
কোৱা নেকি?
আহ
পূজাতটো আজি ভালে ভালে চলি গ'ল ন।
অ' ভালে ভালে গ'ল, পানী ঠানী নাহিল।
পূজাটো এতিয়া নাই বাৰু এতিয়া শেষ হৈছে।
এতিয়া নাই, এতিয়া ছে আহ এতিয়া চেছ। উম।
পিছত আপোনা খবৰ চবৰটো ভালে ন।
অ' ভালেই, খবৰ ভাল।
পিছত কালি বোলে তহঁতে বোলে পিছত কামাখ্যা মন্দিৰত গৈছিল গৈছিলা বোলে।
অ' গেছিলোটো।
এনে কাৰ লগত গৈছিলা।
কাৰ লগত মানে আমি লগৰ কেইটাৰ লগত গৈছিলোঁ।
অ' অ' অ' কালিয়ে গৈছিলা ন।
অহ'
লগৰ কেইটাৰ লগত তাৰ মানে এনে কিমান জন মান হ'ব।
এই পাঁচটা, ছয়জন।
অ' অ' এনে কি দি গিছিলি গাড়ী দি না বেলেগ অন্য কিছু দি গিছা।
আমি কিবা ৰেলে দি গৈছিলোঁ।
অ' ট্ৰেইনে দি গিছা না ট্ৰেইন বা ৰে'ল।
আহ
অ' অ' অ' এনে ট্ৰেনে ট্ৰেনে যে গিছা তাত তাতে এনে, কৰ পৰা এনেই, ক'ত গৈছা?
তাৰ মানে আমাৰো আমাৰতো ঘৰ হ'ল এ সিথাবাৰী কয় হা তো ট্ৰেইন ষ্টেচন এটা হ'ল কিবা দুধনৈ। দুধনৈ পাৰ হৈ এই মণ্ডল গ্ৰামত। তো তালৈকে আমি কিবাহত গৈছোঁ, ই-ৰিক্সাত গৈছোঁ। তাৰপিছত ৰাতিপুৱা চাৰে ছয়টাত অ' অ'। ৰাতিপুৱা চাৰে চাৰটাত তাৰপা ৰেলটা আছে।
অ' অ' অ' অহ' তা তাৰমানে এই ঘৰৰ পৰাই যে ই ৰিক্সাত গিছা এনে ভাড়াটো এনে কিমান লাগিছিল।
ভাড়াটা মানে লয় আৰু দুইশ তিনশ সেনেকাকে কৰি লয়। আহ দুধনৈলৈকে গেলি দুইশ টকা। কে লয়। আমি ট্ৰেইন ষ্টেচনলৈকে গৈছোঁ যে।
হয়-হয়-হয়, তেনেদ পিছতে তেনে নিছিল দুইশ-দুইশ তিনিশ টকা মান লৈছে ন দুইশ-দুইশ। তিন টকা মান লিখি পিছত তাৰ পৰা যে টৰেনৰ টিকট ক ত একেবাৰে কামাখ্যা ষ্টেচনৰ পিছত এইটো টিকেটটো ইমান কিমান লাগিছে গে তাতো কাটাতে
কিবা টিকটটা পঁচিছ টকা,
অ' তাৰ মানে বেছি দাম নহয়চোন ন টিকেটটো।
নাই-নাই বেছি দাম নাই ৰে'লৰ টিকট এনেও দাম কম নেকি?
অ, এনে দাম কম ন ৰে - ৰেলৰ টিকট পিছত কামাখ্যা যে কালি যে গু গৈছিলে তাতে গৈ কেনেকুৱা অনুভৱ হৈছে আপোনাৰ মনত।
বহুত-বহুত ভাল লাগছে। একদম মন ফ্ৰী-ফ্ৰী হৈ গৈছে বহুত ভাল।
তাতে পাই চাগে এ কামাখ্যা মন্দিৰত বহুত মানুহ হৈছে পায় চাগে
মানুহ বহুত হৈছে বহুত মানুহ একদম-একদম উম, একদম বহুত মানুহ হৈছে।
পিছত তাতে যে গুৰিছে এনে খোৱা বোৱা খোৱা লোৱা ক'ত কৰিছা হোটেলতে কৰিছা ন তাতে কৰিছা।
নাই-নাই-নাই-নাই হেল হোটেলত খোৱা নাই আমি তাতে ভাণ্ডাৰী আছ
অ' হয়-হয়-হয়-হয়-হয়, অ-অ-অ,
হোটেলত খাৱা নাই অহ পূজাতো আজিহে আজি যি হেই মেইন গেট খুলিছে নাই-নাই কালিও আছে।
অ-অ কালিও আছে।
আহ-আহ কালিও আছে।
অ-অ অহাকালি তাৰ মানে এনে দুপৰীয়াতে শেষ হ'ব ন মেলাটো।
অ',
অ' সেইটোৱে আৰু মই যোৱা নাই সেইটোকে আপোনাক ইমান ইমান কেিননে সুধি- সুধিলে আৰু।
অহ ভাল হৈছে যাব লাগে।
এইটো-এইটো জেট লাগে সেইটোয়ে আৰু সুধিলো আপোনাক আপুনি বেয়া নাপাব দেই।
নাই-নাই-নাই কিয় বেয়া পাম।
অ-অ,
উম
ঠিকেই আছে অ-অ যাব লাগে ন। পিছত কামাখ্যা টো ঘুৰিছিলা ন পিছত তহঁতে কি কালি আহিছিলা নেকি ঘৰত
আহ কালি-কালি ঘূৰি আহিছো আমি কিবা হত চাৰিটা বজাত ট্ৰেইনত ঘূৰি আহিছো।
অ',
তাতে উ থাকিলে থাকিবা পাৰি কিন্তু। থকাৰ অসুবিধা হয় না অলপ।
অ থাকাৰ অসুবিধা হয় ন অ', পিছত তাতে তো কালিতো বৰষুণ-চৰষুণ দিয়া নাই পালে ন তাতে অ', আমাৰ হেৰিতো পুৰা তেজপুৰত কালি তামান বৰষুণ দিছিল।
অহ,
কালি মলি মই যাম বুলি ভাবিছিলো পিছত যোৱা নহল আৰু বৰষুণৰ কাৰণে। পিছত এতিয়া আৰু সময়তটো নিমিলে না আৰু মৰ কোম্পানীতো যাব লাগে সেইটো কাৰণে আৰু ভাবিলো আৰু অহা বছৰতে যাম।
অ' তাৰমানে আপুনি কোম্পানীত কাম কৰে মানে।
অ-অ কোম্পানীত কাম কৰোঁ। এনেতো এদিনতো মানুহেতো কৰ্ম কৰি খাবাই লাগিব ন।
অ - অ লাগিব- লাগিব - লাগিব - লাগিব।
উম - উম - উম।
কৰ্ম - কৰ্মতটো কৰিব লাগিব।
উম - উম আহিবই। পিছত এনে জেঠী মাহতে কি কৰি আছে এতিয়া। ঘৰত
অ', নাই কিবাই হ'ল এ আৰু ঘৰত গৰমত ভিতৰতে শুই আছে।
অ, জেঠাও আছে না ঘৰত।
অ, ঘৰতে।
অ, ঘৰতে ন। ঠিকেই আছে পিছত আজি ৰাতি। এনে ৰাতিত এনে আপুনি কেইটা বজাত আপুনি ৰাতিত
অ, মই কিবা দহটা।
অ - অ - অ চাৰে দহটা তাৰ মানে বেছি দেৰি নহয়চোন আপোনাৰ।
নাই নেমি সোনকালে ঘোমাম বেছি দেৰিকে নুঘোমাম।
ঠিকে আছে পাৰিলে মানে অতি সোনকালে হুব লাগে।
আহ, সকালে ঘোমাম সকালে উঠো চ চাৰে চাৰিটা মানত উঠো।
পিছত ৰাতিপুৱা প্ৰাইতো চাগে আপুনি সোনকালে উঠে ন।
অ, চাৰে চাৰিটা - চাৰিটা।
পিছত সোনকালে উঠি পেলাই কি আপুনি কি মৰ্ণিং ৱাক কৰিবলৈ যায় না এনে
মৰ্ণিং ৱাক কৰিবা নাযাও মৰ্ণিং ৱাক কৰিবা নাজাও ঘৰতে মোৰ কাম টাম থাকে গৰু গৰু ছাগলী আছে হাহ মুৰ্গী গৰু ছাগলী হাহ মুৰ্গী আছে।
উম - উম - উম - উম - উম - উম। উম, সেইটোয়ে না সেইটো কাৰণে যাব নোৱাৰা আপুনি মৰ্ণিং ৱক কৰিবলৈ। মৰ্ণিং ৱাক কৰিব সময়তটো মিলিলে যাবা মৰ্ণিং ৱাক কৰিলে বোলে। দেহা শৰীৰটো তাৰমানানে বোলে ভাল থাকে বোলে।
তাকেতো মৰ্ণিং ৱাক, মৰ্ণিং ৱাক নকৰিলেও মই ঘৰতে কাম কৰা হয় না।
অ- অ - অ - অ, হয়- হয়- হয়। পিছত আপুনি কি আপুনি ভাষাটো দেখোন পুৰা উজনি অসমৰ ভাষটোয়ে হে তেনে
অ, তাৰমানানে মই তাাকেই বেজিদিন থকাছি না।
অ - অ তাতে বিচি থাকা হৈছে ন অ, তাৰ মানে মইতো আগত তাৰ মানে মইতো ধৰ্ম জাগা গল পাৰতে ন। গ সেইটো কাৰণে মই উজনি উজননিতো থাকো বচিত সেইটো কাৰণে। মানে মোৰ গোৱলপৰীয়া ভাষাই বেছি অসমীয়া চলে তাৰ মানে।
অ, সেইকাৰণো ক'ব লাগিছিল মই আপুনি তাকে তেজপুৰত। আপোনাৰ ভাষা গোৱালপাৰীয়া। আৰু মই থাকো গোৱালপাৰাত অমৰ ভাষা আহ সেইকাৰণে। খানা টনা হল না।
খানা টানা হ'ল হোৱাটো পিছত এতিয়া খোৱা নাই আৰু খোৱাটো কাৰণে বাকী আছে আৰু খাব কাৰণে। খাম আৰু এতিয়া - এতিয়া কেইটা বাজিল এতিয়া সাত চাৰে আঠ- চাৰে আঠটাহে বাজিল ন।
চাৰে আঠ অ, চাৰে আঠটা বাজে।
খাম এনে দহটামান বজাত আমাৰ তাৰ মানে দেৰিকৈ খোৱা হয় ন এতিয়া ভাত খাম। অলপ বে অলপ আৰু তিবিস যাম প হোৱাতে ৰুৱতে হয় আৰু এটা দুটা বাজি যায় আৰু উ, উ, উ।
অ' এটা দুটা বাজি যায় আপোনাৰ ৰাতি ঘোমাওতে ঘোমনতে।
পিছত আপুনি বোলে, কিবা বোলে, আপুনি বোলে স্নাতক ডিগ্ৰী কমপ্লিট কৰিলা বোলে আপুনি মই শুনা পাইছোঁ।
কি কৈছি?
হেল্ল' আপুনি বোলে কিবা এনে স্নাতক ডিগ্ৰীটো কমপ্লিট কৰিল বোলে আপুনি।
অ' কৰিলোঁ। বাইছ কিবা চৌবিছতে কৰছোঁ।
অ' তাৰমানে অহাবাৰ বুলি কব ন হেটো?
আ যোৱাবাৰ।
অ' যোৱাবাৰ, যোৱাবাৰ বুলি ক'ব।
অ' যোৱাবাৰে
অ', অ', অ'। এতিয়া যে কৰিলা তুমি এতিয়া এনে কি চল
প্ৰচেষ্টা মানে আৰু কি কৰিম মান হেই গৰু ছাগেলী।
অ', অ', অ', অ' কিবা চৰকাৰী চাকৰি কিবা এই কিবা এ এডিয়াৰী কিবা কিবি হে-হেবিলাকত এপ্লাই কৰা নাই নেকি আপুনি?
একেবাৰে নেমুইলা নেদুয়ে মই। চৰকাৰে চাকৰি মোক নালগে। মই গাঁৱত থকা মানুহ গাঁৱৰ, খেতি বাতি খিলাতে থাকো ব্যস্ত, ব্যস্ত। উম।
পিছত আপুনি আৰু এতিয়া নপঢ়ে আৰু নেকি না আৰু পঢ়িব আপুনি? কিবা এম এছ, এম এ কিবা ডিয়েলত পঢ়িব পাৰে ন?
নকৰোঁ, নকৰোঁ, নকৰোঁ আৰু পঢ়া মানে পইচা চইছা নাই, সামৰ্থ নাই আৰু নপ
অ', অ', অ', অ' সেনেকুৱা নেকি? অ', অ'।
নকৰোঁ। মানে মই চাকৰি ঠাকুৰি মাথা মাৰা নাই যে। সেইকাৰণে আৰু পঢ়া শুনা তামানে মানে অব্যাহত ৰাখা নাই।
উ, উ, উ, উ। পিছত আপোনাৰ ঘৰতো এনে কিবা দাদা চাদা নাই পালে হেৰি।
নাই নাই মোৰ দাদা বাইদেউ নাই, নাই একো নাই মই অকলে অ' মই
অকলে হোৱাটোৱে ভাল ন? ভণ্টি চণ্টি নাথাকা, ভাইটি নাথাকা হেইটোয়ে ভাল আৰু।
এইটোৱে ভাল অ' বেয়াও থাকব লাগে।
উ, উ, উ, হয়, হয়, হয়।
উ।
পিছত আপোনাৰ এনে ঘৰটো ক'ত আপোনাৰ?
মোৰ ঘৰটো গোৱালপাৰা ডিষ্ট্ৰিক।
অ' গোৱালপাৰা দিষ্ট্ৰিক, তাত তাৰ দেখোন আপুনি দেখোন পুৰা উজনি অসমৰ অসমীয়া ভাষাটো মাৰিব পাৰিছোঁ।
অ' তাতেই, মই যে তাতেই, মাৰ মামাৰ ঘৰ তাতেই।
হয়, হয়, হয়, অ', অ', অ' সেনেকুৱা হে নেকি? অ', অ', অ'। পিছে কিবা হেৰি দুৰ্গা পূজাটো আহিলে ন আৰু।
অ' দুৰ্গা পূজা আহিল। আমাৰ ওচৰতে হয় দুৰ্গা
অ' তোহাৰ ওচৰতে হয় ন? পিছত এইবাৰ আপ আপুনি এনে দূৰ্গা পূজা চাবক ক'ত দূৰৰ জেগাত এনে ক'ত যাম বুলি ভাবি আছে।
মই, আমি মানে যাং মানে গুৱাহাটীত, অ' গুৱাহাটী বোলে গোৱালপাৰালৈ আ চহৰত ওলাওঁ আমি।
হয়, হয়, হয়, হয়। উম, উম, গাঁৱৰতাতো এতিয়া গাঁৱতো মেইন। হয় না গাঁৱৰপূজাটো হাজাৰ সৰু হওঁক পূজাতটো, সেইটোয়ে ভাল লাগিবই নিজৰ গাঁৱৰ। পূজা মই
সেই একদিনা এ, একদিন ওলাও আৰু দশমীৰ দিনা ওলাও। বাহিৰৰ বিলাক চাবা।
গাঁৱৰ পূজাতো একবাৰে ইন্টাৰেষ্টে বেলেগ হৈ যায় ন গাঁৱৰ পূজাতো? বেলেগ টাউনৰ পূজাগুৰি চহৰত।
নাই, গাঁৱৰ দৰে নহয়, যিমানে ডাঙৰ হওঁক।
অ' অ'
গাঁৱতে ভাল হয় আহা-আহা গাঁৱততে ভালে ফূৰ্তী হয়। গাঁৱততে ভাল লাগে নিজৰ লাগে চহৰ বিলাক আৰু কি চহৰ বিলাক খালি দেখা পাই খালি সেয়ে পেণ্ডল